হেল্ল'!
অঁ শুনিছো।
শুনিছ।
অহঁ কি কৰিছে?
কি কৰি আছা
এ আছোঁ দে। কিবা এটা কৰি আছোঁ।
কি বোলে
এইয়া হেৰি এটা কৰি আছোঁ এই টাবখিনি মাতি ফুলখিনি হেৰি কৰি আছোঁ।
অ, অ।
উম, বাইলৈও ফোন কৰিছিলোঁ, বায়েও সেয়া কাম হেৰি কৰি আছে বোলে। এই তুলসী পুলি এগাল মান গজিছে। তে বোলে। মই বোলো সেয়া উঘলিব নাপায় আকৌ হয়। আপুনি নঘলিব বুলি কৈছ আৱ হাই চিকুনাই দিছোঁ, বুলি কৈছে।
মই চোন উঘালি উঘালিয়ে পেলাই আছো চোন।
নিচিং নুঘলিব আক।
ই আমাৰ গোটেই চোতা চ এতিয়া ত হাইব বেয়া লাগে নহয়, হয়?
অ এ বেয়া লাগে তুলসি হেৰি নহয় জানো? উম।
জানিছো, এতিয়া গোটেই চোতালখনত হলে মই এতিয়া কেনেকে হাৰিম? মোৰ বাহানীডাল লগাব বেয়া লাগে যে, উঘলি, উঘলি পেলাই আছো।
অঁ, অঁ।
তাৰ পিছে শুলে।
এ উঠি‌ উঠি পিলে হেৰিত গৈছে, বাৰ্থডে আছে।
অহ, অহ।
বাৰ্থডে খাবলৈ গৈছে। উঠিলে, উঠি মোবাইল চাই আছিলে।
অহ।
মই আকৌ আগ পেন সিখিনি একে সাপ আজি এডাল দেখি আহিছো স্কুলৰ পৰা আহোঁতে, হেৰিয়ে কোৱা নাই।
কৈছে, এতিয়া সাপ এডাল দেখি আহিছো বুলি।
অ, বহুত দীঘল। এনেকে ভয়তে হে উঘালিবনপ পায় বুলি কয়। মই সোবা উঘালি উঘালি কিছুমান যে ভাগৰ লাগি গ'লগে। টাপ সোপা ওপৰত উঠাই দিছোঁ। মানুহজন টাপ সোপা
উম। সেয়া সেইটো কাৰণে এতিয়া জংঘল হলে ভয়ে লাগে যাবলৈ।
অ' হৈছে জংঘল বৰষুণো পৰি আছে। যে হয়।
অ'
আমাৰ সেয়া সেইকাৰণে হেৰী দাগ বোলে ভিনদেউ কৈ আছে সেইখিনি অকণ হে তলৰটো বোলে চাফ কৰি দিয়া বা। বায়ে সেয়াকৈ কৰি আছে বোলে।
অ। মইতো আমাৰ পিছফাল খত ঢেৰ হৈছে একেবাৰে মইতো আমাৰ পিছফালখনত ঢেৰ হৈছে একেবাৰে মই এতিয়া উম তে অকন অকন কাটি কাটিহে দিছো আৰু তেও ইমান কাটিব নোৱাৰো আৰু এতিয়া ভাগৰ লাগে গৈ। আগফালে বাৰু নাই, পিছফালেহে একে বহুত। অ'
হেৰি পোৱা দেখাইছে নে নাই?
অ' হেয়া পাই আনিছে দেখাইছে।
ফ্ৰাইজ অ'
এইয়া হেৰিটো কি হ'ল এইটো যে মৰিগাঁৱত যে দিছিলে গৈ যে।
অ' সেইটো খবৰ খাতিয়ে নাই সেইটো আহিব হে তাপা হে খবৰ আহিব হয়। সেইটো আমাৰ হাতত নাই ন' হয়। তাপা খবৰ আহিলে। হে আমি দিব পাৰিম।
অ তাকে বোলো অত দিন হ'ল।
অত দিন হ'ল উম
দিয়ে বা একো দিব নালাগিলেও কিবা এনে অ'
নাই পোৱা হ'বলা নেকি আকৌ হয়।
নেপালে নেকি আকৌ।
খবৰ চবৰ যিয়ে নহওক তেওঁ স্কুলখনলৈ কিবা এটাটো। খ'বৰ এটা আহিল হয়।
অ'
অ' আকৌ এয়া ইনসপেকচন আহ আহি কৰিবলৈ আহিছিলে নহয় মানুহ দুজন।
আহ নাই কোৱা।
এইয়া বেগত এনেই আ আননেচেচাৰী কিবা কিবি সেইবোৰ লৈ যাব নিদিবি
অ 'সদায় আহে নেকি?
সদায় নাহে আকৌ কোনদিনাখন বা আহে হয়।
অ' জুখিছা বেখ বিলাক।
অ' চাই তাৰপিছত আকৌ। পাঁচ কেজি ওপৰত হ'ব নোৱাৰিব যে হয়।
অহ
মানে আমিতো সেয়া সেইকাৰণে সেইটো কাৰণেই বাৰু সেয়া কমকে দিছোঁ যে কিতাপৰ হেৰিটো যে ৰুটিনটো।
অহ
সেইটো কাৰণে দিছোঁ এয়া আকৌ সেইদিনাখন মেছেজ দিছে আহিব বুলি সঁচাই আহিলেই।
অ
এই বেগত আৰু কিবা আাল্টু ফাল্টু বস্তু আৰু পেকেটিং বস্তু নিব নিদিবি।
অ নাই বাৰু সেইটো বস্তু তাই নিনিয়েই। উ পেকেটৰ বস্তু নিনিয়ে মই কম কেতিয়াবা কওঁ বোলো ইয়াকে‌ লৈযা বোলো। কেক চেককে নাই কৈছে আনে ন।
উম নিব নিদিয়ে। তাৰ সলনি বুত যে বুত চোত সেই সেইবোৰ নিয়াই ভাল একো নহয় নহয়।
অ বুত নিনিয়ে বুট মগু মই তিয়াই পেলাই থৈ দিওঁ নে বোলোঁ সেয়া এইবিলাক ইমান তেলৰ বস্তু বিলাকো সদায় দি থাকাও ভাল নহয় বোলো তাক। কে নিবি নিনিয়ে আহে নাখায়ে। অহ
নাখায় তাইৰ পৰা নাখায়েই।
আমাৰ এয়ো নেখায়। খাবলৈ টান পায়।
উম
তাপা মই হেৰি পুৰণা ঘৰলৈ আহিছিলো যাম আৰু এতিয়া আহাৰ ঢেৰ টাইম হল আহ। অহ ', দে। আহি পেলাই যাব পৰা নাই যাম। হয় দিয়া। নাই খোৱা অহ ', আহিলো হে কেইটামানতে স্কুলৰ পৰা আহি পোৱা পিছতে ভাত পানী খাই কৰি আহিছিলো।
বাপৰে ইয়াত নোৱাৰি অহ ', বহুত ম আহ, ইয়তে
ম ঢেৰ হৈছে এ এই ছোৱালীজনী ভাল হব পাৰিছনে? কি হৈছে বা? হেল্ল',
এ সেনেকে আছে।
তেনেকে আছে।
চেন চাহাই নাই বোলে। বে নাজানো আৰু কি হয়। বেয়াও লাগে।
অহ ', ফোনত ফোন কৰোতে কাল আমাৰ ই কৈছিলা।
আমাৰ এই আক তাৰপৰা প অহ ', কৰি থাকে
অহ ', অহ ',
এই আগতে যোনখিনি জেগা হাহ।
হাহ।
কি বোলা? কি কৈছ।
কি পইচা পাব আমাৰ শুনিছনে নাই। তাৰপিছত সেয়া মানে সি ভাবিছে চাগে। আমাক ই পাবলগীয়া আছে ন। সি ভাবিছে সেইকাৰণে সি ভাবিলে সেইটো কাৰণে ফোন কৰিছে নেকি বুলি ভাবিছে। আৰু সেইটো কাৰণে ফোন কৰা নাই সি কৈছেহে। মোকো কৈছে আৰু নালাগেই লাগিলে। এনেকে কৈছে। আকৌ ইয়াৰ হেৰি উঠাইছে নহয়।
অ অ।
হোপা পইচা উঠোৱা নাই।
আহ্। অ উঠাইছে।
সেয়া পইচা দি থৈ সেয়া দিছে সেয়া পইচাও দিছে বাওঁ। কৈছে সেয়া পইচা বোলে এতিয়া নো খবৰ ল'বলৈ কাৰণেহে ফোন কৰিছোঁ। সেই বুলি কৈছে আও। ক'ত? নো আৰু আমাৰ ই কৈছে ক'ত সেয়া পইচা এটা খুজিব। নাই নোখোজো আও বুলি কৈছে।
আও। নালাগে কিমান পায়নো বেছি কিমান মান পায়?
হাজামান পায়।
অঁ। পাছ তৌ চোৱালজনী। ভাল হয় আহক লাগিলে সেইকেইটা পইচা নলাগেই অঁ।
তা বেয়া লাগি থাকে যে, হয়।
অঁ
উম বেয়া লাগে
কলানে নাই মোক সেইকেইটা নালাগে বুলি।
বিলাক কথা এতিয়া মই ভাবাই নাই বুলি কৈছে।
অঁহ। নালাগে দে হে বেয়াই লাগে। কিয় মো অলপ ভাল হওঁক সেইটোয়ে মই বি চাইছো ভাল হয় আহ'ক সেই পইচা কেইটা নহ'লেও হ'ব ছোৱালীজনীকে দিছো বুলি ভাবি ললে হ'ল আ হয়।
উম দে দে ৰঞ্জনা মোৰ এবিলাক। কথা পাতি থাকিব দিয়া নাই দে।
অ অ হ'ব দে অ নালাগে দে অ অ হ'ব দে নকওঁ দে । আহ ভগৱানৰ হেৰি কথা পাতিবি এইখিনি সময়ত আহ এইকেইদিন বোলো এনেকুৱা সময়ত বোলো ভগৱানৰ কথ পাতিব লাগে বাৰু হয় অ।
ইমান ফোন মাৰি আছোঁ ফোনতো ৰিচিভ নকই।
কোনে।
এইয়া ইয়ালে ফোন মাৰি আছোঁ এয়া কাষ্টমাৰ আহিছিলে দোকানত।
অহ।
তাৰপিছত সেয়া উম মানুহ দুজনী বোলে আহিব দিলে। তাৰপিছত আহি পিলে। ৰখিয়ে আছিলে। ওচৰই বাও ওচৰে। কাণে মই বোলো আও গুচিয়ে যাব দিলো আও।
অ।
খৱা হয় আক বেয়া লাগিলে হয় হয়।
অ।
ওচৰৰ যেতিয়া বোলো আও পঠিয়াই দিলো আও।
অ।
এই ক'ত গ'ল মাতবোল নাই।
পণি গ'ল। তাইলৈ ৰখি আছিং।
ঘ চ সেইটো ঘৰ বনালে জানো? তেনেকে আছে তেনেকে আছ তেনে?
এটা চাইড অ হৈ আছিল আছিলে হয় তা পা আকৌ ইটো চাইডো হ'ল ঐ টিং ৰাজ নাই অ।
অ এইটো চাইড পকা কৰিলে।
অ কে হেৰি হ'ল আৰু ওপৰলৈকে লিটা চিন্তা হৈ গ'ল আৰু খালি টিং ৰাজিব আছে।
অ অ ফ্লৰটো কৰিলে।
ভিত তইটো নাই একো কৰা ত অ তেনে আগৰ নিচিনাকে আছে খালি এতিয়া গাঁঠি হল আৰু মেইন ঘৰটো ইয়াৰ হেৰি চিং গাজিব লাগিব
হেই তহঁতৰ নতুন ঘৰ হোৱাৰ পৰা যোৱাই নাই নহয়
অ
অ
বাইদেউ আহিল নে নাই?
নাই আহা গৈছেহে মোবাইল চাই আছিলে আহ উঠিয়ে মোবাইলটো ক'ত বুলি সুধিছে আও
অ
দিছু আও মোবাইল চাই আছিলে এতিয়া তা পোৱা সিহসন্দি জনী আহিছে আৰু লগ ধৰিবলৈ এ বাৰ্থ ডে একো এটা আনিও থোৱা নাই বেয়া লাগিছে
অ ময়ো সেইদিনাখন ইহঁতৰ সেয়া বাৰ্থডে লৈ গল একো এটা নানিলো অ আজি আজি সিহঁতৰ ঘৰতে নে বেলেগৰ
এয়া হেৰি এইয়া তিলিকি
অ অ হ'ব দে ন
হম
হ'ব দে বোলো
অ দে দে হ'ব দে কাটিয়ে দে উম হব দে